হেল্ল' কি কৰি আছ?
এই ভাত পানী খালো খাই পেলাই ৰাস্তা ৰাস্তাই অলপ খোজ কাঢ়ি আছো।
অ অ।
তই কি কৰি আছ?
মই ভাল পানী খাই লৈ হেখন ষ্টেন ফেনখন লগাই লৈ এনে বহি আছো তাতে।
অ অ সেই গৰমতটো বহুত বেছি পৰিছে।
এ তাকে সে ৰুমবোৰ ইমান গৰম হবগে গেছ হৈ পৰিছে পাই।
সেইটোৱে আৰু আজিকালি মানুহবোৰে সেই আগৰ দিনৰ যে এইটো বৰ চাং যে লগাই বাঁহৰ গা গাঠি কৰি পেলাই
সেয়ে বাঁহৰ কাঠি কৰি পেলাই যিবিলাক বৰচাং লগোৱা আছে সিহঁতৰ ৰুমবোৰ ইমান গৰম নহয়।
অ', সেই আমাৰ-আমাৰ এতিয়া সেই সেইখনে লগাই থোৱা আছে আগৌ। অ, আমাৰ কিন্তু বে বৰ চাঙে লগাই থোৱা যায় কিন্তু তথাপিও গৰমটো বহুত বেছি।
অ, এই গৰমতমটো মানে দিনত যিমানটো গৰম দি দিয়ে গোটেইখিনি তোৰ এই বেৰবোৰে আকৌ টিনবোৰে নিজৰ সামৰি লয় ন' নিজে।
উম, সেইটোৱে আও।
তাৰপিছত আকৌ গোটেইখিনি এতিয়া ৰাতি এৰি দিয়ে আৰু।
উম,
মই মানে এতিয়াতো আমাৰ ৰাস্তাটোত খোজকাাঢ়ি আছো হা
উম,
এতিয়া যদি মানে মই এ ৰাস্তাটোত যদি হাতটো যদি দি দিওঁ নহয়
উম,
পুৰা গৰম-গৰম ভাব এটা আহি থাকে।
অ, সেইটো হয় বাৰু।
এ তাৰপা এ মোৰ এতিয়া ৰাস্তাত খোজকাঢ়িবলৈ যাব পাৰো ন' কিন্তু কি হব সেই এই ৰাতিকন অকমান হেৰি লাগে আকৌ।
অ, সেইটো হয় বাৰু।
উম,
আমাৰ তেনেকুৱা কথা নাই মানে কাষে বাহে ঘৰ বোৰ আছে আৰু লাইট বোৰ জ্বলি থাকে যে।
উম-উম।
কচু আৰু মানুহো বহুত টাইমলৈকেুে আমাৰ ইয়াত যে গৰু চৰু হৈছে গম পাৱ নাই।
এই আমাৰ ইয়াতো হৈছিলে নহয় মাজতে।
অ',
তাৰপা সেই এ এ এ গৰু চুৰটো এতিয়া বাদদে, গৰু চুৰটো শুনিবলৈ ভাল দেই।
অহ। শুনা পাইছা নাই? হেল্ল' শুনি পাইছা নাই? শুনি পাই আছনে? হেল্ল', হেল্ল', শুনি পাইছনে?